হেল্ল' হেল্ল'
অঁ, ক।
হেল্ল।
শুনি আছো ক। শুনি আছ? কি কৰি আছ? এয়া ঘৰতে।
ৱাহ
তই?
অহ।
ক'ত ৰুমত নে ক'ত?
ৰুমতে অ।
উম, চাহ খালি? আছো আৰু যেন তেন।
অ।
উম, চাহ খালী নাই?
চাহ নাই খোৱা। তই খালি নেকি?
উম। খালো আৰু একবাৰ।
ননাক দতিয়া?
হু?
কি কলি?
খালো বুলো।
অহ। দৌৰিব গৈছিলি নাই?
দে বোলে নাই যোৱা নাই।
দেউত অ। কামত যাব নাই? ভাত এতিয়া নহয় অকণ দেৰিকে বনাব লাগিব। উম শুনিছো। ভালে বহুত দেৰি হব। মজমিয়া
উ। ক'ত এতিয়া কোনোবা আছে নেকি ৰুমত?
এ লগৰকেইটা আছে।
আৰু অকল সিহঁত দুটাই আছেনে চাৰি পাঁচটামান আছে চাগে
এ মাছ মাংস কি আজি
মাছ মানে মই মাছ মাংস খাব পৰা অৱস্থাত নাই অকণমান মানে ভাল নহয়। শাগোতে তেজ গৈছে নিচিনা হৈছে। এ মানে ক'লা ক'লা হৈ গৈছে।
আত্ছা
সেইকাৰণে দুদিনমান নোখোৱাকে থাকোঁ বুলি ভাবিছোঁ।
উম উম খোৱাটোৱে ভাল তেতিয়াহ'লে অলপ দিন।
উম সিহঁতৰ মানে আজি এক্সাম খটম।
অঁ
ত সেইকাৰণে সিহঁতি খানা খা পাতি আছে চাগে
আচ্ছা
তহঁতৰ এক্সাম
আমাৰ কাইলৈ আছে
কি আছে কাইলে
ত কেলা হেৰি আছে, এইটো মাইনৰ আছে মাইনৰ নহয় মেজৰ আছে তাৰপিছত তোৰ, পৰহিলেও মেজৰে আছে
হ
আৰু এটা এক্সাম আছে তোৰ পোন্ধৰ তাৰিখলে সেইদিনাখন খতম হ'ব আৰু মানে প্ৰেক্টিকেল থাকে যে ইকনমিক্সৰ সেই তাৰে দি থাকিবলগীয়া হৈছে এতিয়া এনে পচপন, যোনটো মানে আঠ তাৰিখৰ একজাম আছিলে সেইটো পচপন কৰা নাছিলে জানো। অঁ সেইটো বাৰ তাৰিখলে কৰিলেগে মানে, আৰু এটা এক্সাম থাকি যাবগে
কেই তাৰিখে আছে সেইটো
সেইটো আছে বাৰ তাৰিখ তাৰ পিছত তোৰ এটা আছে পোন্ধৰ তাৰিখ মানে পোন্ধৰ তাৰিখে শেষ হব। তাৰপাছত ত এইটো চেম খতম আৰু
তই চাৰি বছৰীয়া কৰিবি নেকি?
না চাৰি বছৰীয়া নকৰো তিনিবছৰীয়া কৰিম মানে কি হয় চাৰি বছৰীয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আমিতো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰতেহে আছো মানে এতিয়া যোনখিনি ফৰ্থ চেমৰ খিনি ন ফ ফৰ্থ চেমৰ খিনি আ মাধৱদেৱ ইউনিভাৰ্চিটি আন্ডাৰত আৰু চাৰি বছৰটো এই মাধৱদেৱ ইউনিভাৰ্চিটি আন্ডাৰত থকাখিনিয়ে কৰিব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত থকাখিনিয়ে মানে চাৰিবছৰ কৰিব নোৱাৰে সিহঁতৰ তিনিবছৰে কৰ্চ
সিহঁতটো তেনেকুৱা নহয় সিহঁটো চবেই পাৰ কৰিব।
কাৰ
তহঁতৰ চাগে তাৰ পৰা সেইটো অফাৰ কৰা নাই চাগে।
অ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰা নাই সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি তিনি বছৰে মানে পাছলে কৰিব পাৰে চাগে কিন্তু এতিয়া দেখোন শংকৰদেৱ এইফালে খেৰাজঘাট মাধৱদেৱ দেখোন এই মাধৱদেৱৰে হৈ গ'লচোন ডিব্ৰুগড় আমি বেচটো গুচি যা পিছত ডিব্ৰুগড় ইউভাৰ্চিটি হলে সেয়ে গুচি যাব তাৰ পিছত তো ক'ত হ'ব চাগে সেই সিহঁতৰ যত যোনটো নেকি হেৰি হয় যেনেকে মাধৱদেৱ মাধদেৱৰ চেণ্টাৰ তেনেকা তাত চাগে হেৰি সুবিধা দিব পাৰে চাগে চাৰি বছৰীয়া কিন্তু এনেই নাই মানে উম কাইলৈ এক্জাম আছে নে নাই
কাইলে নাই পৰহিলে আছে।
বা়ৰ তাৰিখে।
বাৰ তাৰিখ অওঁ
কোন চেময় বা চিশ চেমৰ পাবি নহয় জানো
নহয় ফৰ ফিফ চঙালে
অফিকছ
আমাৰ পৰীক্ষা ঊনৈশ তাৰিখলৈকে আছে তাৰপিছত আকৌ ক্লাছ কৰিব চাগে
ঊনৈশ তাৰিখৰ পাছত বন্ মানে একো গেপছ নিদিয়ে আৰু ন বন্ধ
দুই এদিন বন্ধ দিব চাগে কিন্তু ক্লাছ কৰিবই
উম উম
তোৰ মেজৰ কিহত আছিলে।
মেজৰ ইকনমিক্সত
এতিয়া মাষ্টাৰ্চটো কৰিবি নকৰৰ।
অ তাকে চাই লওঁ কি কৰা হয়। মানে মোৰ ফিফ চেমত ব্ৰেগ আছে নহয় মানে মই যে মেডিকেল দিব গৈছিলো মেডিকেল মেডিকেল দিব যে ইয়াত ফাইনেল এক্জাম মই নিদিলো নহয় পৰীক্ষাইটম নহলো তাৰপিছত এতিয়া সেইকেইটা এক্জাম আকৌ মই এইছিকসেম পাৰ হোৱাৰ পাছতহে দিব পাৰিম যেতিয়া নেকি হেৰি খিনি আ যে যোনখিনি এটা ছিক্স এমলে পাব তেতিয়াই পাৰিম মানে আৰু ছমাহৰ পাছত দিব পাৰিম মানে মই উ এ হব কথা ব
সেইবোৰে বৰ দিগদাৰ অ
দিগদাৰ অ তিনটা নে তিনিটা কেইটা আছিল নহয়। হা
অ মানে ডিগ্ৰী কৰিবিনে বি এড কিবা কিবি তেনেকে পইছিল
বি এড চিয়েড নকৰো হয়। যদি হয় মানে হেৰি লখিমপুৰত এম এটো ডিষ্টেঞ্চত কৰিব লাগিব ডিচেঞ্চত ডিপ্লমা গোটাই থলে ভাল। বেছ ডিফেন্সতে কৰিব লাগিব। সমানে হয় মানে এতিয়া চাব গ'লে কি হয় জানা নাই, তোৰ এতিয়া ধৰি লোৱা বি এদ টোৱে দেই, ঊনচল্লিশশ টকা লয় হেৰিয় লেকে একেবাৰে কিতাপ মানে তোৰ এডমিচন টো কৰি দিব, তোৰ এইফালে কিতাপ খিনিও দি দিয়ে। নালাগে মাত্ৰ এক্সাম দিব আহিব লাগে আৰু এছাইনমেণ্ট যদি কিবা দিয়ে এছাইনমেণ্ট খিনি কৰি পিনি চাব ছাবমিট কৰিব লাগে।
এছাইনমেণ্ট অনলাইন নেকি।
এচাইনমেন্ট অনলাইনো কৰিব পাৰি মানে হেৰি দি দিয়ে ৱেবচাইট দি দিয়ে, বা অফলাইন জমা দিওঁ বুলি ক'লেও দিব পাৰে মানে কথা নাই, তেনেকুৱা হয় তাৰপিছত এতিয়াতো চাব গ'লে মানে অফলাইনত যিমানতটো যায় মানে এই ডিচতেঞ্চত ল'লে সিমান নাযায়ে, কথা একেটাই হয় এই আঠাইছশ-আঠাইছশ টকাত এইফালে ফৰ্ম ফিল আপ কৰুতেনে লাগিলে, ৰেগুলাৰ অহা যোৱা গাড়ী ভাৰা টুটেল মিলাই তোৰ পাঁচ হাজাৰ ওচৰা উচৰি চুই যাবগে এটা ছেমিষ্টাৰ, তেনেকুৱা ডিচটেন্স ডিচটেন্সতে ভাল মানে সমানে লয় পইচাটো। মানে ডিচটেন্সত কি হয়, এ পি এল এ পি এলত কাট মানে পইচাটো যে, বি পি এলত কম থাকে ন, এ পি এলত এ পি এল ত যিমানটো ফিজ হয় সি সিমানটো হিচাপত কাটে মানে, কিন্ত লগত লগত গোটেই কিতাপ খিনি ফ্ৰী দিয়ে মানে, গোটেই ক'ৰচ টোৰ যিমানখিনি তাৰপাছত ন গোটেই কিতাপ কিনি দি দিয়ে তোক সেইটো হয়
সেইটো কাৰণে নিজেই পঢ়িব লাগে।
অঁ অঁ সেইটো নিজে পঢ়িব লাগে অঁ, সেইটো কলেজ যোৱাৰ কোনো কথাই নাই, মাত্ৰ যেতিয়া এক্জাম হ'ব তেতিয়া বাৰু দিনটো ওলাই অঁ, সেই তেনেকেই মানে মাতি দিয়া মাত্ৰ দি আহিলে কিন্তু হেৰি হয়, অকমান মানে লেট হয়, তোৰ এতিয়া আমাৰ যুনবাকে একজামটো এতিয়া হৈ আছে, ছিক্সচেমৰ এক্সাম হৈ আছে, হেৰি খিনিৰ তোৰ ছিক্স চেমৰ এক্সাম এতিয়ালৈকে হোৱা নাই মানে। ডিচতেঞ্চৰ ল'ৰাখিনি মানে ছিক্সেমৰ এক্জাম এতিয়ালৈকে হোৱা নাই হ'বহে সিহতৰ, তেনেকা মানে তোৰ চাৰি মাহ নে পাঁচ মাহ মান কিবা এটা লেট হয় মানে, এনে বেয়াও নহয় মানে মাষ্টৰ বিলাক এতিয়া মই দেখিছো ন আমাৰ কলেজতে কৃষ্ণকান্ত সন্দিকৈ হেৰিটো দ এইটো কি ডিচতেঞ্চত হেৰি কৰে।
এখন মও চাইছিলো।
অঁ, মাষ্টৰ বিলাকে মানে ইয়াতে হেৰি কৰে এক্জাম দিয়ে সি সেই ডিচেঞ্চতে লয় বি এটো কমপ্লিট কৰে, দিয়ে আছে এম এটো মানে, ইয়াত এম এও কৰিব পাৰি নহয় খেৰাছ খাতত।
কিহৰ কিহৰ আছে।
কিহৰ -কিহৰ আছে নাজানো, কিন্তু এম এ মানে ইয়াতে পাৰি মানে কৰিব, কিন্তু শুনা মতে খেৰাচ খাটৰ পৰা সেইটো উঠাব এই যিটো ডিষ্টেঞ্চৰ লোৱা সেইটো উঠাব মানে খেৰাচ খাতৰপা। সেটো মাধৱদেৱ ট্ৰেন্ঞ্চফাৰ কৰিব নেকি মোক মোৰ মতে
মাধৱদেৱৰ দিষ্টেঞ্চত নাই নহয় হ'বলা।
মাধৱদেৱৰ নাই কিন্তু মাধৱদেৱত ডিচষ্টেঞ্চত দিলে বহুত বেয়া হৈ যাব মানে, এ মাধৱদেৱৰ কি হয় নিজৰ কলেজৰ ষ্টুডেন্ট খিনিকে অকোনো হেৰি নকৰে মাৰ্চি নকৰে।
কেনেকুৱা ক্ষেত্ৰত।
মানে যিকোনো ক্ষেত্ৰতে এক্জামেই হওঁক, ফিজেই হওঁক, ফিজটো বহুত বেছি গম পাইছা নাই, ডিব্ৰুগড় ইউনিভাৰ্চিটিতকে ফিজটো বহু গুণৰ বেছি। ইফালে ফাইন বেছি, তোৰ ধৰি ল এটেনডেছ, এটেডেঞ্চৰ ফাইন বেছি মানে যিকোনো ক্ষেত্ৰত ফাইনবিলাক বহুত ফাইন মানে তেনেকুৱা হয়।
বাৰু ৰবিচোন দেই মোক এটাই ফোন কৰি আছে ইম্পৰ্টেনট মই তোক আকৌ ফোন কৰি আছোঁ।
ঠিক আছে তেতিয়াহ'লে কৰি ল। আহ।